হেল্ল', হেল্ল' শুনা পাইছ?
ইমান মাত দিয়ো প
আচ্ছা, মোৰতাত মাতেই আহা কিন্তু এতিয়া-এতিয়া বিয়া হোৱা বে। এতিয়া টো মানে মাতটো কাটি অহা নাই।
উম,
চা মই কেতিয়াতে কৈছো তই ইফালে ও কৈছ, মই সেইটোত মই ভাবিম ন বে। কি?
এইটো মই নিজে
উম, আহ, কি কব খ আছিলো চিলো। অ কি কৈ আছ
কি কৈ আছিলোঁ। ত মই কৈচিলো নহয় এই ভী মাৰ্টত ৰাখ পাইছিলো বুলি। ফলটো কৰি উঠাইছে ইমান দেৰি উঠাইছে। অদাৰটো মানে ছেকেণ্ড আকৌ দিব গলো গেটৰ বাহিৰত গৈপিনে কল কৰি আছো কলে নুঠায় কলে নুঠাই গেটৰ বাহিৰত আছো সিহঁতে
অ।
স
অ। কছা
কিমান ন ত খালে
এই বি ভকি আছিলে মানে এই মানুহ নে কুকুৰৰ মাত পাইছিলে বা। সকী আছিলে এ কৈ থাক। তে নটৰে কেইটা কলে আজি। তিনিটা।
হন।
টোটেল আজি। কেইটা অৰ্ডাৰ দিলি। কেইটা অৰ্ডাৰ দে এনেই উম অহ
উম
ইমান টাইম পিছত কেইটাত গৈছিলি তই
দিউটিলে
উম ফো'ৰথাৰ্টি মান লৈকে আঠটা লৈকে হা
কৈছো কিবা ডেৰি ডেৰি কে অৰ্ডাৰ আহি আছিলে
সেইটোৱেইতো উম ডেইলি থোৰি এনে কে বেছি বেছি কে অৰ্ডাৰ পাবি সেইটো হয় ন ডেইলি ডেইলি ধৰি মানুহ আৰু অৰ্ডাৰ থাকিব যেতিয়াও হম
ডেলি ডেলিভাৰী কৰা মানুহ বেছি আছিলে
এইটোৱে চবে ফ্ৰী পাইছে চাগে আজি
উম এ বহুত মানুহ আছিলে
অহ
উম পিছত পিছত কে ভাল লাগিব জলদি জলদি আহিছিলে অৰ্ডাৰ লাষ্টৰ দোতানে লাষ্টৰ দোতা নিকি লাষ্টৰ দোতা মই মানে গৈ পিনি লগালগ পাই আছিলো এতিয়া লাগি গল কাৰণে ঘৰত আলহী গল
আচ্ছা
উম
তেন্তে অলপ দেৰিকে উলালেও ভাল আছিলে চাৰিটাত অই দেৰিকে ওলালেও তই উম দেৰিকে ঘৰত আহিবি নেকি
এক চেকেণ্ডৰ
অহ
উম কোৱা কিবা।
কি কম? মাঠাটে একো অহা নাই ন। কি বা কও ৰহ মাঠাটে একো অহা নাই
অ
তোৰ বাক দেখিছিলো সেইটো তই বুলি ভাবিছিলো। প্ৰথমতে দূৰৰ পৰা।
বা গৈছিলে মায়ে মোক কৈ আছিলে বাট মানে মোৰ মন নাছিলে।
ওম
মানে মই কৈছো কষ্ট এটা আহিছে ন ময়ো কলেজৰ পৰা কষ্ট কে আহিছো না, চ সেইটোৱে গা চাহ বিষ হৈ আছিলে ইপিনে বুকুৰ বিষাইছিলে না চ কষ্ট লাগি আছিলে সেইকাৰণে বাক মানে বুকুতো বিষাই আছিলে ন অ কষ্টকেয় কিনোৰ পিছতকে চ সেইটোৱে বাক কৈ আছে ছিল যে য য পিছত বহুত দেৰিকে শুনিছে মানে ৰাতিপুৱা মাই লৈ গৈছিলে বাট মানে অ সি চাৰ ছয়টাৰ পিছৰ পিনে গ'লে সি হা এ হা চ মাইক টো আগতে লৈ গৈছে চ' সি হাগাই চনত নাই সি পিছতকে নিজে নিজেই ঘৰত আহিছে চ' পিছত মাই আহ পিছত, ক হ হা? মানে সি নিজে নিজে খোজকাঢ়ি খালি ঘৰৰ পিনে গৈ আহ আহি আছিলে। মায়য় ইয়াকো। অ সেইকাৰণ মায়ে মানে আনিবই লগা নাছিলে সি নিজে নিজে আহি আছিলে। চ আহ। কি কয় মায়ে ভাবিছে চাগে কষ্ট পাইছে বুলি তেয়া পিছতকে মায়ে লৈ যাব আকৌ নোৱাৰিলে, বিকজ মা কাম কৰি আছিলে বা ক বাই বা উঠিছে দুটাৰ দেৰ টা মাই বাস কৰে আছিলে, দুটাৰ পৰাই হা?
দুুটাত
অহ আপে কালি আ। যোৱা যোৱ কালি তাই বহুত দেৰিলৈকে কথা পাতি আছিল তো মই মই শুইছো না দেন আধা ৰাতিৰ মোৰ চকু ফুৰিছে কেইটাবা বাজিছে নাজানো বাত বাহিৰতো চাই কিনেো এনেকা লাগিছে দেৰি হৈছিলে।
অ চাইড টু চাইডাই প
বিকজ খিড়কী খোলা আছে পৰ্দা উঠা আছে।
অ মও নুহোমাই
আঠুৱা লগহাইছো আৰু কি মহৰ কথা কৈ আছ তই
অ ভাট জাত
হা
আক কিবাকিবি।
এই সাপ সোমাব নেকি কিবা। নোসোমাই দে। সাপ সোমাব নেকি।
কিয়? কিয় ফালটো কথা সুধ?
উম দে দে দে। একো নাই দেই।
কি বিচনাত। তহতে তই আঁঠৰ ভিতৰত থাক সিহঁতে বাহিৰত থাকে।
আমাৰ ইয়াৰে দৰ্জা বন্ধ থাকে না।
তে
তে সেইটো ৰুমত যাবই নোৱাৰিব।
কোন যাব নোৱাৰিব।
সাপ যদি সোমায়।
কিয় তহতৰ ফালে আহে দেখোন সি
ব নাই এতিয়া মাৰ তাতে হয় মানে ইয়াতে ইয়াতে মানে থাকিলে সি বৰ চিঞৰি থাকে সিপিনে ৰুমত যাব ট্ৰাই কৰে চ মাৰ পিনে থাকিব।
অ
আ
এক চেকেণ্ড ৰ,
অ
অ
উম উম কিবা ৰখ কি কৈ আছিলো কিবা কৈ আছিলো নেকি।
নাজানো
অ সেইটোৱে যে পিছতকে বাাক কৈছিলে পিছতকে বাই লৈ গৈছে মানে হেৰি ৰাতিপুৱা হা নাছিলে চ স দুপৰীয়াও ভাত খাইছে চ সেইটোৱে হাগ হ হাগাবৰ কাৰণে লৈ গৈছিলে চ হাগিলে পিছতকে আহি গল। পটককে আহি গৈছে।
পটক কি
পটককে আহি গৈছে বেছি দেৰি হোৱা নাই।
অ এনেও হেৰি জনি জল্দিয়ে আহি গৈছে।
উম সেইটোৱেটো। মোৰ মতেইতো বিকজ ৰাতিপুৱা হোৱা নাই ন। ডেংগু চতকে দুপৰীয়াও ভাত খাইছে। চ মোৰ মতে সি দুই বাৰ নহ'লে তিন বাৰমান হাগিলে তাই বা একবাৰ হাগোতে তাই আঙিলি স বাৰ।
অ অ
মানে লাইক ৰাতিপুৱাও কেতিয়াবা কেতিয়াবা সি দুইবাৰ মান নহলে তিনিবাৰ মান হাগে ব মাাজতে কেতিয়াবা একবাৰ হাগে চ' এতিয়া যদি সি যদি ৰাতিপুৱাও হাগা নাই চ' সি হাগিলেহতেন মানে দুইবাৰ নহ'লে তিনিবাৰ বাট তাই। একবাৰ কৰোতে হাগিলে তে যাওঁ। ত' বহুত নাটক কৰি আছিলে নাজাও-নাজাও কৰিছিলে।
ত'
কি', -কি ', হ'ল তাই কথা পাতিব আকৌ। তকত সেইটোৱে হেৰি সেইটোৱেৰে দিনে ৰাতিয়ে, নেটৱৰ্ক আকৌ বেয়া হৈ আছে কাটি নাযাক যাতে।
সেইটো,
নাজানো, আঠতা নে', অ', মোৰতো এনেকুৱা নায় সেইদিনাখনো চাইছিলো ডিচকানেক্টটিং দেখাই আছিলে।
উম', ডিছকানেক্টিং ক'ত দেখাই ৰে?
ডাইৰেক্ট মানে স্ক্ৰিনটোতে,
হু- হু তে তই তিনদিন ৰেগুলাৰ গ'লি আৰু একবাৰ, লৈ যাব লাগে।
সেইটোৱেটো ফ্ৰাইডেও যাওঁ, নে নাযাওঁ ঠিক নাই, ফ্ৰাইডে গ'লে চেটাৰডে নাযাওঁ। চাৰিদিন যাম, পাঁচদিন যাব, উম পাঁচদিন যাব মন যোৱা নাই।
উম',
কষ্ট লাগি আছে জিম বুলিলে কিন্তু ইমানকে কষ্ট নেলাগে, জিমত যায়।
উম', লগৰ আছে যে লগৰ আছে।
নহয় উঠো আৰামছে উঠো। দেৰিকে,
কিমান দেৰি কে তই নটাত, উম', নটা নহলে, চাৰেনটা পিনে উঠি যাই তাই, এনেহ'লে ত', দস্তা বাজি দচ, তাই নহলে, দহটা বাজি পাৰ হোৱাৰ পিছত উঠা, উম।
ইমান মানতে উঠো দস্তা মানতে উঠো কাছে। অ তু যও বলে যও য ম
উম, তাৰ পিছত লগৰ লগ কৰা আ
এ ফালটো কথা কয় নাথাক
অ, অ। ক'ল বৰ ই মজা আহিছে লগৰ লগ এতি লগৰ লগ কিমান জল্দি। দুই ঘন্টাটো যাতে দুই ঘ দুই ঘন্টা থাক তই কিমান টাইম লাগে স্কুটি দি যাও দেখোন। কৰিবিহে কি দক্ষিণ গাঁওতো নহয়।
চিধা উলাই পিনে তই উলাই পিনে লগালগটো ওলাই নাহো নহয়।
আহ।
য'তে আহ।
অ, আহ।
দশ মিনিট হব আৰু হৈ গ'ল।
অ দে। তই কোৱা নাই তাক কথা পাতি আছিলো বজ ন